হেল্ল'।
অঁ কি কি কৰিছা
এ কি কৰিবি এনেই আছো আৰু এ ৰাতিপুৱা উঠি মেলি মোৰ টিউচন কেইটামান আছিলে
অঁ
টিউচন কেইটা কৰিলো কৰি পেলাই এতিয়া এনে আছো আৰু এনেই বহি আছো
অঁ আচ্ছা খোৱা বোৱা কৰিলা নাই এ কি কৰিবা এই ডিলাৰ যাবলৈ লৈছিলো এই দিলাৰ যাব লৈছিলো তাৰপৰা বাইক নাপালো আৰু এই খোচ কাৰি আহি আছোঁ আৰু লাহে লাহে
অ বাইক নাপালি তই চাগে উঠা দেৰি কৰিলি
উঠা দেৰি হ'ল আকৌ মোৰ সেইটো কাৰণে আকৌ
ইমান দেৰিলৈকে বাৰু মানুহ শুই থাকে নে তই শুই থকা কাৰণে যাবলৈ নাপালি নাপালি গম পাৱ
হয়
নহলে ভাইটি গৈছিলে নহয় হেৰি লগৰ পৰা স্কুটি খন লৈ পেলাই তেতিয়া লগতে যাব পাৰিলিহেঁতেন তই শুই নুঠাৰ কাৰণে নোৱাৰিলি
তাকেহে এইটো মই দেৰিলৈকে শুলোঁ আকৌ কালি দেৰিলৈকে থাকিলোঁ খায় ক
অ ৰাতি ৰাতিটো অকল চিনেমা চাবি কিবা চাবি সেইকাৰণেতো দেৰি হল আকৌ
অ হয় বাৰু সেইটো কাৰণে দে হল মই চিনেমা চা মানে ৰাতি শুৱা আগত চিনেমাখন চাবই লাগে তেতিয়াহে টোপনি যায় নহ'লে নযায় আকৌ
দেহি ঐ দেহি অ অ তই কেৰম বৰ্ড খেলিব লাগা কেৰম বৰ্ড খেলিলো বহুত সময় হৈ যায়গে
কালি গেল নীলদা হাতত দিলো গতেই আগে
কাক দিলি নিল নিল
আহ সিহঁত তিনিওকে দিলো গোটেইকেইটাকে
অ ভাল কৰিলি দে তই নীল দিছ বুলি শুনি ভাল লাগিছে কিন্তু তই খেলিব ন জানো বুলিও গম পাওঁ আৰু ইমান
বেছিয়ে হ'ল নেকি
অহ তই খেলিবও নাজানো কিন্তু এনেই নীলটো দিলো বুলি কৈছ আৰু উম উম তাকে তাকে তাকে হেৰি নহয় এ আজি ভাত ভাবিছো মামাৰ ঘৰ ফালে যাওঁ নেকি আজি মামাৰ ঘৰলৈ যোৱাৰ কথা এটা হৈ আছে দাদাও মই যাম বুলি ভাবি আছো দাদা যাব চাগে দাদাই মই যোৱাৰ কথা আছে
অঁ অঁ অঁ
তাকে এতিয়ালৈকে ঠিক হোৱা নাই যোৱাটো। যাওঁ নে কিয়ে কও আৰু বতৰ এইটোহে
অ।
উ সেইকাৰণে মানে ভাবিব লাগিব। তাকে হেৰি নহয় ত আজি আজি জন্মদিন আছিলে জানো এই ইয়াৰ ভাগিনৰ?
অ জন্মদিন আছিলে তাকে যাম বুলি ভাবিছো দিলাৰ পৰা আহিফেলাহে যাব পাৰি মই জন্মদিনলৈ।
অ সেইকাৰণে নহয় মই মানে আজি ষ্টেটাচ দেখিলো। ষ্টেটাচ দেখি পেলাই বোলো গম পালো আজি জন্মদিন বুলি।
হয় হয়।
উম তহঁতৰ এই দুইটা ভাগিন কিন্তু চেহেৰাটো একেই সেইকাৰণে মই ফটকে অ বহুত একে দেখি পেলাই অ জুম কৰি কৰি চালো চাই পেলাই দেখিছো নহয় এইটো বেলেগ হে।
অ।
তাৰ পিছতেহে গম পাইছো এতিয়া।
হয় হয়।
তই কি তালৈ যাবি নেকি?
ক'লৈ?
এ জন্মদিনলৈ।
অ যাব লাগিব হে এই মানে মই হেৰি ডিলাৰৰ পৰা আহি পেলাই তাৰপিছত তাৰপৰা বাইকখন লৈ পেলাই যাম আৰু।
অ।
এ কিব এটা দিব লাগিব পইচা এটা খৰ হ'বই নো কিবা এটাও দিব লাগিব ভাল কিবা এটা ভাগ মোমাই গৈছে যেতিয়া।
অ দিবই লাগিব দিবই লাগিব অ।
অ।
দিবই লাগিব আৰু উপায় নাই মোমায়েক এটা মোমায়ক তই যদি নিদিয় কেনেকে হ'ব।
অ অ।
সেইটো দিবই লাগিব আৰু। উম তাকে ঐ এইবাৰ তহাতে মাছ ধৰিছ নাই?
এই মাছ অ ওলাইছিলে হেৰি হয় তোমাৰ তোমাৰ হেৰি নহ'লে আকৌ এইটো জা-জাল পাতিছিলে তাৰপিছত জাল লাগিলে কেইটামান। তাকে যেনিবা অ লাগিলে কেইটামান লাগিলে। কিন্তু বেছে নালাগে আক আগৰ নিচিনাকৈ নহয় আৰু মাছ ওলোৱাই নাই এইবাৰ।
এ আগৰ নিচিনাকে মাছ বোৰ নথকাই হ'ল, আগতে মাছ কিমান একদম তটো অভগত ওলাই
অ ভগন ওলাই। যোৱা যোৱাবাৰ আমি দেখোন পাচিয়া পাচিয়া ত মাছ ধৰিছিলো মই নাই ন তোমাৰ? অ কিমান মাছ আছে, কিমান মাছ ধৰিলো থাকিবা।
অ আৰু সেই তহঁতৰ সন্মুখ যে পুলটো যে
অ।
পুলটোত কিমান মাছ ওলাইহে। পুলত একদম মাছ ধৰা মজাটোৱে অকণমান বেলেগে আকৌ। কিন্তু এই-এইবাৰ আকৌ মাছেই নাই।
এইবাৰ মাছেই নাই অ।
সেইদিনা তই নাই, আমি গৈছিলো তহঁতৰ ফালে তাতে গৈ পেলাই সেই পুলত মাছ ধৰিবলৈ বুলি
অ।
এ হেৰিখন জাল জাল মাৰিছো কোনেও গম পাৱ নে নাই? মই আৰু দাদাই। কিন্তু আৰু জাল জালৰ হ'ল মস্ত মস্তকে ফুটা কেইটামান।
হয়।
সেইখন জালে দি অও তই কি মাছ ধৰিবি, তথাপিও আমি কেইটাই। আমি মাৰিবই নাজানো জাল মাৰিব, তথাপিও জাল মাৰি মেলি আমি। যি পাওঁ আও, আহ এসাঁজ হৈ গল আমাৰ ধুনীয়াকে।
হয়।
এসাঁজ ভাত একদম ধুনীয়াকৈ হৈ গৈছে আমাৰ। উম
আচ্ছা, এই এম বোলাখন কৰবাত ফুৰিবলৈ যাম। ক'ৰবাত লং।
ভাবিছো, ভাবিছো, ফুৰিবলে যোৱা কথা মইও ভাবিয়ে আছিলো অ', এই। জুলাই মাহটো বন্ধ যেতিয়া, জুলাই মাহটোতে কবালৈ যাও বুলি ভাবিছো। আগতেতো আমি সেয়াই এতিয়া চাচোন হেৰিলেতো যাওঁ এ। চেঁচালে যোৱাাতটো হয়য়েই প্ৰত্যেক জুলাইত এইবাৰ হে হোৱা নাই।
হয় দে।
এইবাৰ ৰ'দৰ কেইদিন আকৌ কিবা এটা নহয় কিবা এটা লেঠা ওলাই, তাৰ পিছত বৰষুণ। যিদিদনে আকৌ লেঠা নাই সেইকেইদিন আকৌ বৰষুণ।
বৰষুণ সেইটোৱে।
মানে এইবুকৰ যহতে এবাৰ যোৱাই হোৱা নাই সেইফালে চেচা। হলো তাৰ পিছত হেই আৰু কবা। আচল মেঘালয় চেঘালয় এনেকুৱা ক'ৰবা অকমান দূৰ জেগালৈ যাম বুলি ভাবিছিলো। যাবলৈ এইবোৰ এতিয়া সময় নাইকিয়া হল দেখোন মোৰ পৰীক্ষাও হৈ আছে।
হ'ব দে। খৰচো পৰীক্ষাওছে তোমাহে পালেহি সেইকাৰণে দিগদাৰ হয়।
অ', পৰীক্ষা চৈধ্য তাৰিখৰ পৰা আছে চৈধ্য তাৰিখে আছে।
উম, হয়।
চৈধ্য তাৰিখে সেই পৰীক্ষা কেইটাৰ কাৰণে মই এতিয়া যাবলৈও। মানে একো সুবি হেৰি হোৱা নাই আৰু এনেক। এটা ট প্ৰেচাৰ লৈ পেলাইটো যাবলৈও ভাল নালাগে নহয়।
ভাল নালাগে হয়।
উম, সেইটো কাৰণে চৈধ্য তাৰিখে আজৰি হৈ লওঁ তাৰ পিছত চাগে যাম বুলি ভাবিছো। কম ৰ' টোক গলে একেলগে যাম। এনে। কোনবোৰ জেগালৈ যাব পাৰিব?
এই তোমাৰ শ্বিলং যাব পাৰি, শ্বিলং।
আৰু?
তোমাৰ, এ হেৰি যাব পৰা এইটো কি। এই জিঅৰফালে যে কিবা এখন জেগাখন আছে কি বুলি কয় এখন?
জিঅ ফালে, এ জানো কোন খনৰ কথা কৈছ বা। এই কিমিন চিমিন যাব পাৰি।
অ', কিমিন চিমিন, কিমিন কিমিন কিমিন যাব পাৰি নহয়।
অ', সেই কিমিনো যাব পাৰি আকৌ আমি যাবই পাৰো মানে আমি বহুত জেগা আছে যাবলে।
যাবলৈ বহুত জেগা আছে। টাইম নিমিলে এইফালে তোমাৰ। এইফালে তোমাৰ গুগা মোখ এন এছ পি চি যাব পাৰি নহয়।
অঁ', এন এছ পি চিও যাব পাৰি।
এনেছ পিচি এইবোৰ এনে চাবলৈ যাব পাৰি আৰু। কিন্তু হেৰি এতিয়া এই সময়টো মিলিলে হ'ল সময়টো মিলিলে আমি ওলাই দিব পাৰিম আৰু। তাকে তোৰ আকৌ চু টি ল'ব লাগিব নহয় সেইকাৰণে চাই ল'বি সুধি মেলি জুলাই মাহতে শুব চাগে জুলাই মাহত হ'লে ভাল।
অঁ', হয় বাৰু।
মানে জুলাই মাহত বন্ধ থাকে আৰু জেগাবোৰো চাবলে ধুনীয়া হৈ থাকে।
হয় হয়।
সেইকাৰণে মানে।
উম তাৰপিছত এতিয়া কি কি কৰি আছা নো এতিয়া।
কি কৰিবি এনে আছোঁ এ আমাৰ কাষৰ ঘৰ মানে আমাৰ ঘৰ পৰা কাষৰৰ মাজে ইমান জেগা তেনেকে জেগা মানে বহুত আছে এনেকে ঘূৰি মেলি ফুৰিবলে তাতে ঘূৰি ফুৰিছো আৰু এতিয়া।
অঁ আচ্ছা অ অ ভাত কিহে খালা নো
উ ভাত। খুৱাই নাই ভাত মানে ৰাতিপুৱা চাহ খালো সেই টিউশচন কৰি থাকোতেই তাৰপাছত মায়ে ইয়াত বিস্কুটতে চিস্কুতে দিলে এতিয়া বিস্কুটো অলপ সহকে খালো। গোটেই খুপায় খাই বৈ এতিয়া একো খোৱাই নাই ভাত পানী খাম আৰু। বনালেই তই কি খাই বইহে ওলাই আহিছ চাগে!
অ', খাই বৈ ওলাই আহিছোঁ অ
তই কি খোজকাঢ়ি যাবি কে নে কি আজি?
হে এ খোজকাঢ়ি আহি বাইক চাইক গৈ আছে বাইক মই যামহে যামেই এতিয়া।
অ', যা গুচিয়ে যাব পাৰিবি নহ'লে মানেতো আকৌ দেৰিও হব। বুজাবলে সেইটো এইটো নিজৰ ভুলহে তই সোনকালে নুঠিলি।
অঁ'।
সেইহত এ তহঁতৰ মাহত গ'ল নেকি হেৰিলে গ'ল জন্মদিনলৈ।
গ'ল গ'ল গ'ল মাহত গ'ল।
কোন কোন গ'ল।
এ মা গৈছে বা গৈছে ভাগিন গৈছে। আৰু নাইযোৱা এ ফাদাৰ অকলে আছে ঘৰত।
অ দেতা অকলে আছে সেই মানে অকলে আছে মানে তইও আছিলি। তই এতিয়া ডিলাৰলৈ যাওঁ কাৰণেহে চাগে।
নাইৰা হেহেতি তেওঁ সিদিনা খন আমাৰ পোৱালি নিলে নহয় হেৰিও পোৱালি কুকুৰা পোৱালি। কইলা পোৱালি অ'।
অ এই মাজতে আমি হেৰি কৰিছো নহয় তালে যাওঁতে। কৈছিলে আমাক অ দেউতাই বোলে হেৰি এনেকে কইলা পোৱালি আনিম কৈছিলে অ কইলা পোৱালি অলপমান নিম এই ঘৰটো যে কাষতে বনাই থৈছে গোহালি ঘৰ কাষতে যে যিটো ৰুম বনাই থৈছে সেইটো মানে কেলে আছে সুধিলো। এতিয়া ক'লে বোলে হেৰি তেনেকোৱা কাম এটা কৰিম বুলি ভাবিছোঁ আৰু তই নাছিলি যে সেইগিনত কৈছে বোলে সিও নাহিলে আহক সি আহক তেতিয়া এইটো কওঁ নেকি ভালেই হ'ব তেতিয়া। কে কেইটা আনিলেগে?
কি, এ, পঞ্চাছটা আনিলে। এ, তিনিটা সেইদিনা মৰি থাকিলে নহয়। তিনিটা গৰমত মৰি থাকিলে। গৰমত
এ, ৰাম ৰাম। গৰমতে মৰি গ'ল নে?
গমতে মৰি থাকিলে।
অকমান সেইবোৰ চাবি আকৌ আকৌ মানে ৰখাটো বৰ টান নহয়।
অ'।
আমি প্ৰথমে আনোতেও সেই দুটামান গৈছিলে কিন্তু সেই পিছলে কেয়াৰ ললোঁ আৰু, সেইটো কাৰণে অকণমান চাই চিতি থাকিলোঁ সেইকাৰণে থাকিলেগে। অকমান চাই মেলি ভালকে থাকিবি।
অ'।
মানে সিয়া এই গৰমৰ কাৰণেতো হয়েই আৰু চাবি এই বেমাৰ চেমাৰবোৰ যাতে নালাগে মানে।
অ'।
এইবোৰ অকমান সুধি মেলি কি দিব লাগে কেতিয়া দিব লাগে, কিমান মাহত দিব লাগে, সেইবোৰ বস্তু অকমান সুধি মেলি
এ, য'ৰপা আনিছে সি নক'লে আক' কিবা ভেক চিন দিব লাগে নে কি দিব লাগে এইবোৰ নাজানো নহয় আমি, এয়া পথমত পঢ়িছোঁ না।
অ' সেই অ' সেইটো কব-ক'ব লাগে আকৌ। সিহঁতে ন
অ' নক'লে আকৌ।
সেইটোৱে চাবি, এইবোৰ মানে সুধি মেলি লবিচোন, এতিয়া সিটো নক'লে।
অ' হয়।
অ'।
তাৰপিছত?
সেয়া তই যাবি দে তেতিয়া।
ঠিক আছে হ'ব দিয়া তেতিয়া।
অ' হ'ব দে।